অ' ভাত পানী বনালা
অ' নাই বনোৱা
কিয়নো
মোক ভাত পানী বনাব পৰা অৱস্থাত নাই
অসুবিধা আজি কেইদিন
আজি এদিন
উম
লোকে দিলেই খোৱাহে আৰু
অ' লোকে দিলে খোৱা এই জাটক খেদি নপঠাই কেলে অঁ'
কাইলৈ তোমাৰ লগৰ ফালেকে বিচাৰি যাম বুলি ভাবিছো আৰু
ইচৰাম বিচাৰি আহিব নালাগে আহিলেই হ'ল
তাকেহে
পাবা
ৰাতিপুৱা পৰা আমতে বহিমগে আৰু
অ' আমতে বহিবাহি অঁ
তেনে আমিই হৈ যাব চোন
আমে চলিব নে আমে চলিব দিলে আমাক আমাৰ গাইছে চিন্তাই নকৰে আমকে খুৱাই থাকিব
আম মেইন
আমাৰ গাইচ ভাল নহয় আম গোটোয়া
উম মই চব হেৰি কি বুলি কয় কটাৰী চটাৰী লৈ যাম মোক এক্সটোকে দি দিলেই হ'ল
এই ৰাম কুটি যে খোৱাব আৰু পায় সেইকণ যে বিশ্বাস ৰাখা
তাকেহে
কিয় কুটি নিলি বাঅ
এনে টিউচন কৰি আহিলা
আজি ন নগলোয়ে মই আজি অকলে এটা টিউচনহে গলো হেই যে ৰানিং কৰিব গৈছিলো বহুত বিষ খাইছে গা চা বোৰ সেইকাৰণে সেইকাৰণে আজি নগলো গম পাইছে
কি কৰিছে
হউ
মাদাৰে কি কৰিছে এতিয়া
মাদাৰে সেয়া আছে কিব
ভাত
আ,
ভাত- ভাত
ভাত বনাই -বনাই আছে।
কিহেদি
ভাত বনাইছে নাজানো কিহে বনাইছে।
উম, নেজানিলে কেনেকে হব বাৰু।
মই নাজানোয়ে।
তুমি নেজানিলে কেনেকে
মই নেযাও নেযানোৱে।
নেযাংৱাইনে।
মই নেজানো নেজানুয়ে।
হম- হম
কাল
তেকুৱা ভাইটি কি কৰিছে?
পঢ়াই কৰ ৰাহা হে পঢ়াই - পঢ়াই।
আৰু ফাদাৰ?
ফাদাৰ পোন চাই আছে পোন-পোন- পোন।
অহ, বেলেক কিন্তু দেই।
বেলেগ পেচিলিটি আমাৰ গৰত গম পাইছা আমাৰ গৰত পেচিলিটিটো বহুত বেছি মানে।
তাকেহে পাই তালিকি কি যাম নেকি।
ফেন নাই দেই নাহিবা বাহিৰৰ ৰোমত শুব লাগিব অকলে- অকলে।
একো নাই পৰি যাম আৰু মাটিতে।
অহ,
কোনো কথা নাই আৰু।
কোনো কথা নাই। কথাটো একো নাই।
থৈ যাম আৰু।
অকে। অকে- অকে- অকে- অকে খাটাং।
খাটাং - খাটাং
কাটাং কাটং
উম,
কাতাং এ তাংকে।
এনে প্ৰিয়জনৰ খবৰ খাতি কেনেকোৱা?
পাত্তাই নিদিয়ে অহ একদম আৰামি। একদম আৰামেই কৰে থাকে। একদম বইজাদ আছে। ত মোক কৈছে যে বিজি লাইফ বেষ্ট লাইফ বুলি কৈছে মই অকে -অকে
ইয়েছ - ইয়েছ
ৰাইট - ৰাইট মই কৈছো ঠিক আছে বিজি থাক। মোক ক আমনি নকৰেবি ময়ো আমনি নকৰেই
উম ডিছ্তাপ নিদো না
দাদা দ হয়
তাকেই
ইয়া ইয়া ইয়া
এনেই কোনে ঢোল বজাই আছি?
ন দোল নাই বজাইছে
ঢোল বজাই থকাৰ নিচিনা লাগিছে‌‌।
মানে কথাতটো এইটো যে মই আজি ৰাণিং কৰিব গৈছিলে,
অ
তাতে মই এটা বি ত বনাইছিলিং ত' ঐত তো মই ইদিত কৰতে
অঁ আচ্ছা সেইটো সতেছিলাম
ইডিট কৰ ৰাহা হু। মে আভি উছকৌ ছালাম ৱালিকুম আহ গোৱালপাৰা মান গোৱাল মানুহ চাই গুৱাহাটী
অ ভাল লাগে ক'ব বহুত ভাল পাওঁ হেতৰ মাত বিলাক হ
এতিয়া আমি বিলাক হাত হাতটো বা ভৰিতটো বুলি কও সিহতে হাত খন বা ভৰিত খন‌ বুলিহে কয়। এ পোনে পালো তাইবোলে পুনে পালোঁ। আহ নে উম অ লকালে উম ই কব লৈছা ন আজিকালি ক ন ম বত কওঁ মোৰ বহুত খং উঠে অ মোক খং উঠি যাই কেলে কব না হা তোক কেনে ক'বলে কমত
নিজাতো মেইন
বহুত খাওঁতে অ দুই পাৰ তিনিবা উ নাপাও ন য আকৌ এতিয়া
তাকেই তো সেইটোৱেই দুখ লাগে ন
বৈদ্ধ দক্ষী লাগে যটো কৰি উম হ মই খু থৈ দিম দুই তুমি দুখ কৰি দিলে বহুতে কি বান ন উম তাকে তাকে সেইটোকেই ত তেওঁ বুজি পালাই নে?
তাকেহে
উম সচাকে - দেখ আভি হগেয়া না? হগিয় হগিয় আবি হগেয়া না। হগিয়া অখে অখে অখেঔখে ঔখে ঔ হ হ হ
চাল না নিকাইলে কলে চচপেন নে নাই
হাৰ ইণ্টনশিপ চল ৰা হে হমল ক ইণ্টৰ্নশিপ হৰাহামসে ইণ্টনশিপ
অ আচ্ছা
এ এই এই এনেকা যে ৰিলচ এটা যে আছিলে কিব জাবা? এই এই এই কি পাখে পাৰিলা? লা আ নহয় আ এ এই আকৌ এবাৰ কৈ দিওঁ নেকি? তাক বাব বুলি। আকৌ দে আকৌ এবাৰ কৈ দিও নিকিথাক কয় দে দে কয় দে দে হেল্ল' বেকাপ তই নালাগে মই দিছো চাক বকাপ বেকাপ বেকাপ তই মোৰ অ তই মোৰ বিয়া খাব লাগে দে অ। তই মোৰ বিয়া হে আহেবি আ আহ খ খ খ খৌ। আহ খ খ আমাৰ ই অকল মাকৰ পিছে পিছে ঘুলি ফুৰা লৰা। কেতিয়াৰ পৰা ই মাকৰ পিছত পিছাও লনই নেকি কেতিয়াৰ পৰা? উম মাকৰ পিচাই এৰিলে নেকি আৰু। ৰাম তোমাক যে একো লগ লৰাটো তোমাৰ লগত নালাগে ইমান দে। বদনাম নিদিবা তোমাৰ, অঁ খ' খ ' তোমাৰ কেনেকে বটনামি দেখিছা বেক নামিছো।
অঁকল মা অকল মা।
কি হৈছে তোৰ।
এ আমি এতিয়া তি তিতিমাম খাব যাম দেই।
ক'তনো।
এইফালে মানুহে এঘৰত।
অঁ ক ক মইও যাম নি নাই নোৱাৰি পাই। অঁ।
এনে পুঠি মাছ খিনি শেষ হ'লনে আছে বাৰু।
আমাৰ পুঠি কিটা। উম। আমাৰ পুঠিকেইটা আতে অঁ আছে নহয় নাই।
এদাই কৰি দিলা ন।
খটম। খতম কৰি দিব নাপায় ন, খতম হৈ গ'ল আমি কৰম কি
আমালেকোটো থব লাগি ন হ'ল আমি কি কৰ। তেনেকোৱা কৰিব নাপায় নহয়, সেইটো হয়। গম নোপোৱাকেই খতম হৈ থাকিল। তেনেকুৱা কৰিব নালাগে না ইমান ধুনীয়া ধুনীয়া পুঠি মাছকেইটা আমাকো দিব লাগে না, হয়দে ত হয়তো তেনেকুৱা কৰিলে আমাৰো দিক লাগে ন
হয়নি নহয় তুমিতো কোৱা না
অ অ অ এইটো। টা হয় বাৰু কত এটা হয় বাৰু
এনেই মাতা আ আ খানাটো ইমান আগবাঢ়িছে
ঐ গল চাগে।
ম আত্ছা
তোমাৰ দিনালু দ মায়ে বনাব তুমি খাব লাগে টাই টাই। এইকেইটা দিনহে আৰু। তাকেহে আৰু এইকেইটাদিনত সুখটো লৈ লোৱা আৰু তিনি চাৰিচছোৱা আৰু তিনি চাৰি পাঁচ বছৰ
হয় নে নহয়?
হয়। হয় হয় হয় হয় অ। তাৰ পিছত আৰু নিজেতো কৰি খাব লাগিব খাবই লাগিব, খাবই লাগিব। কোনে কৰি দিব আৰু ন?
আমাৰতো আগৰ দিনলৈকে ঘূৰি যাবই মন যায় জানা।
সেইটাটো হয়েই। আৰে কুছ কুছ গ্ৰ গ্ৰুপ মে কুছ ডিছকশন হনে ৱালা হে চব লোগো কো এড হনে কে লিএ বল ৰহা হে য়েছ য়েছ। আ আপ আয়েগে কিয়া? অ'কে ঠিক হে। ঠিক বাদ মে বাত কৰুংগা অ'কে। ঠিকহে ঠিকহে হা হা। কাল ডিছমিছ কৰ দো। তেংগে তেংগে
তেংগে
কাটি দিয়া।